অ, নাই ৰবা তুমি?
কি ক'লা?
অ, নাই কৰা বোলোঁ। তুমি কৰি আছা নেকি?
নাই নাই। এ ভাত পানী খা, ভাত পানী খোৱা হ'ল তোমাৰ?
অ, হ'ল ৰবা। তুমি খালা?
অ, খালো দিয়া। ঘৰতে নে?
হয়। অঁ, ঘৰতে আছিলো। তুমি?
অ, আ অ, মই বোলো আজি মানে মই স্কুলৰ পৰা কলেজৰ পৰা আহি থাকোতে মই আজি মানে বিদ্যালয়খনৰ মই পঢ়া বিদ্যালয়খনৰ সন্মুখেৰে পাৰ হৈ আহিলো। অ, মই বিদ্যালয় বিদ্যালয় স্মৃতি মহলায়। মই ভাবিলো তুমিও যিহেটো মোৰ লগত একেলগে পঢ়া মই হলে তোমালোক অলপমান বিদ্যালয় স্মৃতিৰ বিষয়ে আলোচনা কৰো।
অ, হয়। কোৱাচোন?
তোমাৰ বিদ্যালয়খনলৈ বোলো তোমাৰ মনত পৰে নে?
অ হয়, পৰে। বিদ্যালয়খনত বহুতো স্মৃতি জড়িত হৈ আছে। সেয়েহে, বিদ্যালয়খনলৈ বহুত মনত পৰে।
বিদ্যালয়খনত পঢ়া কোনজনী শিক্ষকৰ তোমাৰ মানে মনত পৰে বেছিকৈ?
অ। কবলৈ গলে সকলো শিক্ষ শিক্ষয়িত্ৰীলে মনত পৰে। কিন্তু বিশেষকৈ, যিহেতু আমাক। অ, ইংলিছৰ ছাৰজনে আমাক বিশেষ মৰম বা বি বিষেশ উম মানে বিশেষ মৰম আৰু বি বিশেষ আলফুলৰে আমাক পঢ়াইছিলে। সেইবাবে ইংলিছ ছাৰলৈ বেছিকৈ মনত পৰে। তোমাৰ কোনজনলৈ মনত পৰে?
তুমি পোৱাৰ দৰে ইংলিছ ছাৰৰ লগৰ ইংৰাজী ছাৰৰ ল--ত কি মোৰো বহু পৰা মনত পৰে তেওঁ যিহেতু আমাৰ শিক্ষক হিচাপে নহয়। বন্ধু হিচাপে আমাৰ লগত কথা পাতিছিল তেওঁ। সেইবাবে তেওঁলে মনত পৰে আৰু মাজতে আমাৰ যিহেতু বিজ্ঞানৰ ছাৰৰো মৃত্যু হ'ল ত' তেওঁলৈ মনত পৰে কাৰণ তেওঁ যিহেতু আমাক ভালদৰে পঢ়াইছিল। পঢ়াৰ ক্ষেত্ৰত বহু খিনিয়ে সুবিধা কৰিছিল। ত' তেওঁ লৈ মনত পৰে। বিদ্যালয়ৰ কোনটো স্মৃতি তোমাৰ বেছিকৈ মনত পৰে এতিয়া?
অ, ক'বলৈ গ'লে আমি যেত তিয়া ব বাৰ্ষিক খেল ধেমালি খেলিবলৈ গৈছিলো। তেতিয়া আমাৰ লগৰ ল'ৰা। বা বন্ধু বান্ধৱসকলৰ লগত যি ধৰণে সময়খিনি পাৰ কৰিছিলোঁ। বা উম বিভিন্ন সময় স্মৃতিজনক। কিন্তু বিশেষকৈ খেলা ধূলাৰ সময়ত আৰু ক্লাছৰ মাজত। উম উম যি যিবিলাক মানে যিবোৰ আমি। উৎপাত কৰিছিলোঁ বা অলপ ধেম ধেমালি কৰিছিলোঁ সেইবোৰ বেছিকৈ মনত পৰে।
হয় হয়। বিদ্যালয় স্মৃতিবোৰ মনত পৰিলে হৃদয়খন একেবাৰে আনন্দৰে ভৰি উঠে। কিমান সুন্দৰ দিন আছিলে এইবোৰ এতিয়া বৰ্তমান সময়ত আমাৰ। বহুত ব্যস্ততাৰ মাজতে আমি পাৰ দিওঁ।
উম ঠিক কৈছ বিদ্যালয় কেৱল পাঠ। ঠ্য জ্ঞানেই নহয় শৃংখলা নৈতিক আৰু দায়িত্ববোধো শিকায়।
হয়। বৰ বৰ মধুৰ আছিলে এই। বিদ্যালয় বন্ধু বান্ধৱী সৈতে পাৰ কৰোৱা দিনবোৰ।
অ হয় যেনে বাৰ্ষিক ক্ৰীড়া সাংস্কৃতিক অনুষ্ঠান। আৰু বিভিন্ন প্ৰতিযোগিতা বোৰটো। আম বহুতো আনন্দয় আনন্দয় গৈছিল আমাৰ স্মৃতিবোৰ।
হয় বিদ্যালয় খেল ধেমালিৰ দিনবোৰ। বৰ মনোৰম আছিল ফুটবল, কাবাডী, এঠেঙীয়া, দৌৰ। এইবোৰৰ। সকলোতে মোৰ অংশ লবলৈ বৰ ইচ্ছা আছিল আৰু মানে খেলিছিলোঁ সেই ঠিক সেইদৰে। সেই দিনবোৰ বৰ মনোৰম আছিল মই জনাত।
হয় ময়ো এতিয়াও মানে বন্ধু বান্ধৱীৰ লগত। কৰা খেল ধেমালি তাৰপিছত সকলো ধেমালিবোৰ পাহৰিবই নোৱাৰোঁ।
তোমাৰ বিদ্যালয়ৰ শেষৰ দিনটো মনত পৰে নে।
হয় বিদ্যালয়ৰ শেষৰ দিনটো মনত পৰে কিন্তু সেই দিনটো। উহ আমাৰ বাবে বহুতো দুখজনক আছিল কাৰণ আমি। সৰুৰ পৰা ডাঙৰলৈ আমি সেই স্কুলখনতে যিহেতু পঢ়িছিলোঁ। সেই স্কুলখনৰ মধুৰ স্মৃতিসমূহ আমি তাতেই। এ পাহৰি আহিব লগা মানে তাতে আমি এ এৰি থৈ আহিব লগা হৈছিলে সেইবাবে। অ শেষৰটো দিন আমাৰ বহুত। তো গুৰুত্বপূৰ্ণ দিন বুলি ক'ব পাৰি।
হয় তাতে বন্ধু বান্ধৱী সৈতে লগত বিদ্যালয়ৰ পৰা যোৱা শিক্ষামূলক ভ্ৰমণবোৰ। এক বিশেষ অভিজ্ঞতা দিছিল আমাক আমি বহুতো আনন্দ কৰিছিলোঁ বন্ধু বান্ধৱীৰ সৈতে। তোমাৰ সেই দিনবোৰ মনত পৰে নে।
হয় পৰে যেনে আমি এবাৰ শিক্ষামূলক ভ্ৰমণলৈ আমি। গৈছিলোঁ বা আৰু এবাৰ আমি। বা মানে বছৰেকীয়া ভোজ ভাত খাবলৈ গৈছিলোঁ সেই দিনবোৰ। বৰ মনত পৰে আৰু সুকে খুন্দা মাৰি ধৰে এতিয়া।
হয় তাত মোৰ। শ্ৰেণী কোঠাত পিছফালত বহি আমি কথা পাতি থকা। সেই দিনবোৰ মনত পৰিলে সঁচাকৈ বৰ বেয়া লাগে।
হয় লগতে শিক্ষক শিক্ষয়িত্ৰীৰ মৰম ভাল পোৱা স্নেহ। কেনেদৰে আমাক আহ বুজাইছিলে কেনেদৰে আমাক পঢ়াইছিলে। কেনেদৰে মানুহৰ লগত উম ব্যৱহাৰ পাতি বা শৃংখলা আদি সকলোবোৰ শিকাইছিল আমাক। সেইবোৰো মনত পৰে।
ঠিক কৈছা তুমি ৰাতিপুৱা সময়ত সদায় খিয় হৈ প্ৰাৰ্থনা কৰা। প্ৰাথনা পিছত জাতীয় সংগীত গোৱা সময়বোৰ মনত পৰিলে বেলেগ গৌৰৱ অনুভৱ- অনুভৱ অনুভৱ হয় মানে এতিয়াও আমাৰ এতিয়া আমি একেলগে আছিলো। একেলগে জাতীয় সংগীত গাইছিলে, দেশৰ প্ৰতি আমাৰ প্ৰেম জাগি উঠিছিলে এইখিনি সময়তে।
উম' হয় আৰু শিক্ষক শিক্ষয়িত্ৰী বিলাকে আমাক আহ- পঢ়া পঢ়া মানে অকল- যে পঢ়াই নহয় সেইবোৰো শিকাইছিল আমাৰ খেল ধেমালি সকলোবোৰৰ কথা কৈছিল।
হয় হয়, আমি পিছৰ বেঞ্চত বহা বন্ধু বোৰৰ সৈতে- শিক্ষকে ঘূৰি থাকে আমি কথা পাতিলে। সেইবোৰ দিন মনত কৰিলে বৰ বেয়া লাগে এতিয়াও।
হয়, বৰ বেয়া লাগে আৰু শিক্ষয়িত্ৰী বিলাকলেও বহুত মনত- পৰে।
তোৰ বিশেষকৈ বিদ্যালয় তোমাৰ কোনবোৰ সময় বেছিকৈ মনত পৰে এতিয়া?
অঁ' শ্ৰেণীকোঠাত যেতিয়া আমি- ক্লাছৰ মাজত যেতিয়া আমি টিফিন মনে মনে খাইছিলোঁ- বা কথা পাতিছিলোঁ আমি অলমান- হয়, যেনে আমি উৎপাত কৰিছিলোঁ তেতিয়া আমাক- ছাৰ বাইদেউসকলে আমাক অলমান ধমকি দিছিল যদিও সেই ধমকিটো আমাৰ- অঁ' মানে ভালৰ বাবেই দিছিল, কিন্তু আমি সেইবোৰ আমি জনা নাছিলোঁ তেতিয়া। তথাপিও সেই দিনবোৰ বহুত মনত পৰে, তোমাৰ কোনবোৰ মনত পৰে?
সঁচাকৈ তুমি কোৱা কথাটো মই ভাবিলে এতিয়াও হাঁহি উঠে। টিফিনৰ সময়টো মোৰ আটাইতকৈ প্ৰিয় আছিল। কাৰণ, সকলোৱে নিজৰ নিজৰ টিফিন আনিছিল। আমি সকলোৱে মিলি একেলগে ভগাই খাইছিলো, আমাৰ এইটো মানে- এতিয়াও মনত পৰিলে এতিয়াও ভাঁহি উঠে বা- এতিয়াও মানে বেয়া লাগে আও।
হয় হয়, ঠিক কৈছা। আৰু- উম' শিক্ষয়িত্ৰী বিলাকক আমি- দ্বিতীয় মা দেউতা হিচাপে আমি উম মানে জ্ঞানবোধ কৰো আমি। তেওঁলোকে আমাক যি ধৰণে মৰম কৰে।
হয়, আৰু বন্ধুত্বৰ প্ৰকৃত অৰ্থ আমি কবলে গলে বিদ্যালয়তে শিকোৱা গৈছি- ছিলে বুলি মই ভাবো, কাৰণ কোনোবা বন্ধু অসুস্থ হলে তাক আমি- পঢ়াবোৰ কি পঢ়াইছে কি দিছিল সেইবোৰ আমি তাত দিয়া- অঁ' আমি বন্ধুত্ব আৰু প্ৰকৃতৰ অৰ্থ মই ভাবো বিদ্যালয়তে আমি শিকিছো তুমি কি ভাবা?
অ' হয় যেনে- কোনোবা এজন বন্ধু অসুখ অসুখত- বহুদিন ধৰি ভুক্তভোগী হৈ থকাৰ পিছত- তেওঁ বহুদিন স্কুললৈ আহিব পৰা নাছিল বা তেতিয়া আমি- তেওঁক আমি ফোন কৰি জনাইছিলোঁ কি আমাক পঢ়াইছিলে। কোনটো বিষয়ত কি আহ লিখাইছিলে। আৰু লিখোৱাবোৰ আমি যেতিয়া তেওঁলোকক- উম' দিছিলো বা মানে তেওঁক দিছিলো, সেই দিনবোৰ বহুত-
ভাল দিন আছিল, বন্ধুত্ব তাৰ পৰাই আমাৰ জাগিছিল।
হয় তাৰ হয়তো তোমাৰ পৰীক্ষাৰ আগদিনাই আগদিনবোৰ মনত আছে পৰীক্ষাৰ আগদিনাবোৰ আমাৰ আঠ যেনেকুৱা লাগিছে পৰীক্ষা আহিছে বোলে
অ হয় ঠিক কৈছা যেনে আমাৰ গোটেই বছৰটো আমি খেল - ধেমালি বা ধেমালি কৰি থাকোঁতেই যায় পৰীক্ষাৰ দহ দিন আগত বা এসপ্তাহ আগত এদিনৰ আগততো একেবাৰেহ ক'বলৈ গ'লে ভয়তে জ্বৰ উঠি যায়, যোৱাৰ নিচিনাই হয়।
হয় আৰু পৰীক্ষা হলত সোমোৱাৰ পিছত এইটো প্ৰশ্ন আহিব নেকি, এইটো প্ৰশ্ন আহিব নেকি বুলি আমি যে শিক্ষকক অধি অস্থিৰ হৈ পৰিছিলো, মনত আছে এইবোৰতে?
অ হয় ঠিক কৈছা, শিক্ষকে কয় যি হব ভালেই হব, তহঁতৰ ওপৰত বিশ্বাস আছে সেনেকে যে কৈছিলে আমাক।
হয় হয় আৰু পৰীক্ষা শেষ হোৱাৰ যিটো শান পৰীক্ষা শেষ হোৱাৰ পিছত টো শান্তিৰ অনুভৱ হৈছিল সেইটো ভাবিলে এতিয়াও ভাল লাগে মানে এইবোৰ কথা ভাবিলে যে পৰীক্ষাই আমি কেতিয়াবা শান্তি অনুভৱ কৰিছিলো।
অ হয় পৰীক্ষাটো শেষ হোৱাৰ পিছত আমি একেবাৰে মানে মনটো আমাৰ উৎফুল্লিত হৈ থাকে পৰীক্ষা শেষ হ'ল বুলি। তেতিয়া আমি মামাৰ ঘৰ, ককাৰ ঘৰ আদি সকলোৰে কথা আমাৰ মনত আহি যায়।
আহ তুমি আৰ চাগে মনত আছে আমাৰ আমাৰ স্কুলত যেতিয়া আ আহ বিদ্যালয়খন যেতিয়া মানে পোন্ধৰ আগষ্ট বা ছাব্বিশ জানুৱাৰী দিৱস পাতিছিল সেই দিনবোৰ তোমাৰ চাগে মনত আছে?
অ হয় সেই দিনবোৰ আমি একেলগে উদযাপন কৰিছিলো দেশৰ হকে আমি সকলোৱে মানে উদযাপন কৰোঁ, দেশৰ আমি মানে গৌৰৱ অনুভৱ কৰিছিলোঁ। পতাকাখন উত্তোলন কৰোতে, সকলো ছাত্ৰ - ছাত্ৰী, শিক্ষক - শিক ক্ষত্ৰী, সকলোবোৰ একগোট হৈ আমি উ উহু পতকা থুন কৰিছিলোঁ সেই দিনবোৰ অধিক মধুময় আছিলোঁ।
হয় আৰু তোমাৰ চাগে মনত আছে আ বৰষুণত দিনত আমি আ ক্লাছ ৰুমত বহি - বহি থকা যেতিয়া ক্লাছৰুমবোৰ আন্ধাৰ হৈ যায় পৰীক্ষাত যেতিয়া আমি একেলগে বহু আন্ধাৰ হৈ যায়। বিদ্যালয়ত বৰষুণ দিলে সেইবোৰ দিন চাগে তোমাৰ এতিয়াও মনত আছে?
হয় হয় একেবাৰে ঠিক কথা কৈছা, সকলো মানে বিদ্যালয়ৰ যি যি স্মৃতি আছে সকলোবোৰ আমাৰ লগত আছে আৰু সকলো সদায় থাকিব।
অ আৰু শেষত মই ক'ব বিচাৰিম যে আমাৰ যে বিদ্যালয়ৰ শেষ দিনা আমাৰ যিখন গ্ৰুপত ত আছিল এতিয়াও মোৰ ওচৰত সেই তোমাৰ ওচৰত আছে নে সেইখন?
হয় হয় আছে আমাৰ আ‌ ফটোখন আছে মোৰ লগত এতিয়াও।
মাজে - মাজে চাওঁ আৰু ভাবো কিমান সময়বোৰ কিমান সোনকালে আমাৰ পাৰ হৈ গ'ল। বন্ধুত্ব সেইদিনাখন অ বিদ্যালয় বন্ধুত্ব আজি কিমান দূৰত গুচি গ'ল মই কথা এতিয়াও ভাবো, তোমাৰ বিদ্যালয়ৰ দিনবোৰ কেনেকুৱা লাগে এতিয়া ভাবিলে?
হয় ঠিকেই কৈছা তুমি উম দিনবোৰ ভাবিলে এতিয়াও সুকে খুন্দা মাৰি ধৰে। তথাপিও আমি জীৱনত এনেকে আগুৱাই যাব লাগিব ভাবো তুমিও এনেকে ভালদৰে আগুৱাই যোৱা। আমি তোমাৰ লগত আছোঁ সদায়।
হয় হয়। বিদ্যালক্ষ্মী তোমাৰ আমাৰ। কেতিয়াও মুচি পেলাব নোৱাৰো বুলি মই ভাবো। দিয়া ঠিক আছে। তোমাৰ লগত মই আজি বিদ্যালয় চুতিৰ কথা পাতি বৰ ভাল লাগিল। পুৰণা দিনবোৰৰ আৰু মনত পৰি গ'ল। দিয়া আজিলে সামৰিছো।
উম, দিয়া।
ঠিক আছে।